হেল্ল'
হেল অ কি কৰি আছা?
অ কি কৰি আছো? কেনেকা আছা বন্ধু?
অ ভাল আছো তুমি?
অ ময়ো ভাল আছো ন বহি আছো অলপমান। বৰষুণ দি আছিলে সেকানে ৰুমত বহি আছিলোঁ এনে আৰাম কৰি আছিল, তুমি কি কৰা আছা?
মই ইয়াতে ইমান বৰষুণ দি আছে। মানে মই বহি আছোঁ এতিয়া চাহ চাহ চাহ খাই আছিলো।
অ পাচত দিনটো কি কৰিলা, ভাত-চাত খালা?
অ, খালোঁ আজি মাংস বনাইছিল মায়ে। চাহ ৰাতিপুৱা উঠিকিনে চাহ খালোঁ। আজি উম আৰু মাংস বনাইছিল ভাত খালোঁ, তুমি?
অ ময়ে মানে ৰাতিপুৱা উঠিলো চাহ-টাহ খালোঁ, চাহ খাই পেলাই অলপ নিৰামিষ খাইছুল নিৰামিষ খাই পেলাই তালে মানে না চাহ পাঁচটা মান খাই পেলালোঁ আৰামখন কৰি আছিলো আৰু অৰ তোমাৰ কেনেকা খবৰ, কেনেকা আছে?
অ মোৰ অ ভাল, তোমাৰ?
অ মই এতিয়া ভালে ঠিকে চলি আছে আৰু দি-দিনটো কি কৰিলা, মানে কৰ বাৰ গৈছিল নেকি ফুৰিবলে?
অ ফুৰিব যোৱা নাই জিম গৈছিলো, তুমি যাই আছা নাই জিম?
নাই এতিয়াতো যোৱা নাই মানে অলপ টাইমখন পোৱা নাই না এতিয়া যোৱা হোৱা নাই যোৱাই আছিল মানে টাইমখন পাৱ নহলে বিজি হৈ আছিলোঁ সেইকাৰনে। আজি বিষয়ক মই ভাবি আছো তোমাৰ কলেজ লাইফৰ ওপৰত কৰিম নেকি, মানে তোমাৰ কলেজত কেনেকুৱা চলি আছে জীৱনবোৰ?
অ, অ, হ'ব, হ'ব ভাল।
তোমাৰ কেনেকা চলিছে জীৱন কলেজত, তুমি কোৱা আগত, মই কম, ঠিক আছে, মই যেনে তুমি
বছৰ অহা হ'ল কলেজত। তেতিয়াৰ পৰা মানে অলপ ফ্ৰাষ্ট ফ্ৰাষ্ট টাইম যেতিয়া মানে প্ৰথম অহা হৈছিল কলেজত তেতিয়া অলপমান নতুন-নতুন লগৰ লগ ধৰা হৈছিল, তেতিয়া অলপমান ভালে আছিল মানে, চব লগ নতুন, নতুন, নতু, নতুন মুখ আছিল কিহৰ মই অকল আছিল ন মই বেলেগ জাগাৰ পৰা আছিল ত মানে নু নতুন মুক নতুন নু নতুন মানুহৰ অলপমান লগ ধৰা মানে, অলপ ঠিকে আছিল মানে অ, ধীৰে- ধীৰে এজনক কথা পাতে, যেনে ক'ত বহিল মানে বহিল বহাৰ লগত মানে মানে কথা পাতিলে কি নাম তোমাৰ? ই নাম নিজৰ নিজৰ ক'লে, মই নিজৰ লাষ্টত সুধিলা আৰু কিমান আহিছিল তোমাৰ বৰ্ডছ মানে, তোমাৰ কলেজৰ বৰ্ডছত কিমান আহিছিল? পাৰ্চেন্টেজ, এনেক কথা এনেকা কৰি ধীৰে-ধিৰে আস্তে-আস্তে কথা পতা হ'ল। এনে কৰি-কৰি আগৰ বেঞ্চ লগ কথা পতা হ'ল, পিছফালে বেঞ্চ লগ কথা পতা হ'ল, লাষ্টত ধীৰে-ধীৰে আচল টিচাৰবিলাক কয় ন, তোমাৰ নাম খন কোৱা? পেলাই এনেক কোৱা হৈ যায়। এনেকা কৰি পেলাই আ আস্তে-আস্তে মানে লগৰ বিলাক থাকিলে আৰু ইয়াৰ পিছত পিছফালে বহাৰ পৰা আগত আহি পেলাই আগত আগৰ লগৰ বিলাকৰ লগত কথা পাতিল, এনেকা কৰি কথা পতা হ'ল আৰু লগৰ লগত, ইতিয়াতো মানে নাছিল লগৰ বিলাক এতিয়াটো পুৰা ক্লাছখনৰ লগত কথা পতা হৈ যায়, খালি অলপ মান এনেকা গ্ৰুপ থাকে আৰু না গ্ৰুপ যেনেকা, মোৰো এনেকা গ্ৰুপ আছে, এনেকা পাঁচজন-ছয়জন আছে। মানে অলপ ল'ৰা-ছোৱালীবিলাক টাইমত এহেতৰ লগতে ঘুৰা হৈ যায়, বাকী চবৰ লগত মিলি-জুলি থাকা যায় আৰু খালি-খালি যোনটো আগত মান যাৰ লগত বেছি কথা পতা হয় এহেতক অলপ বেছি থাকা যায়, এনেহতৰ লগতে মাত দিয়া যায় অলপ বেছি ভালকে। তোমাৰ মান, তোমাৰ কেনেকা আছিল ফ্ৰাষ্ট-ফ্ৰাষ্ট টাইম কলেজত?
মানে ফ্ৰাষ্ট-ফ্ৰাষ্ট টেন পাছ, টেনটো পাছ হ'লো। আহ! তাৰপিছত কি কয় অ, ভাবছিলো কি ল'ম? তেতিয়া কমাৰ্চ ল'লো, কমাৰ্চ লৈ কিনে ফ্ৰাষ্ট- ফ্ৰাষ্ট কলেজ গৈছিলো। মানে পুৰা মানে এটা ভয়-ভয় আছিল না, চব চবেই নতুন-নতুন কোনো কা কো নাজানে, অ, তে ফ্ৰাষ্ট-ফ্ৰাষ্ট কলেজ গ'লো। চবৰ নতুন-নতুন মোদটো চালো, মানে ফ্ৰাষ্ট কথা পাতিলো মই। পাঠিলো চ এটা ল'ৰা পৰা, ইও চবে আমাৰ মানে প পাতি- পাতি কিমান কথা পাতিলো কি ক'ত থাকা, এনেকুৱা-এনেকুৱা কিবা- কিবা খুজিল আহি, এনেকুৱা ছেকেণ্ড দে হ'ল। চবক মানে অ, এক মাহৰলৈকে চবক চিনি পাই গ'লো, তেতিয়াও আমাৰ গ্ৰুপ- গ্ৰুপ ইলেভেনটো ইলেভেনটো বহুত ভাল, মানে এক মাহটো বহুত ভাল গৈছিল চব। আৰু কি কম? মানে এই আহ আহ, মানে আমাৰ কথা পাতা লাষ্ট বেঞ্চত বহি কিনে। আৰু টিফিন খোৱা, টিফিনটো লৈয়ে নাযায় কোনোবাই। এতিয়া কলেজ শেষ হৈ গৈছিল আৰু ও মানে উম উম উম উম ই স। এ এ আ আ অ কি কয় আৰু চবত অ ক্লাছ নকৰাকে আমি বেছি ফুৰিবাই গুছি গৈছিলো। এহে এ এ মানে আই আই আ আ কলেজ মা-দেউতা ক কলেজ যে আছো ই ই আৰু ফুৰিব গুচি যাও মানে কলেজ লাইফটো এনেকুৱাই আছে ন।
ছি অ অ অ অ উম। এতিয়া মানে তোমাৰ যেনে ক'লে কলেজ লাইফখন অ এতিয়া মানে তুমি যেনে ক'লে এনেকে তাকে মানে কলেজ লাইফখন এহ্ হে হে তুমি কাগজ চিনি নাপ পাৱাৰছ চিনি পাৱাৰ টাইমত চবক চিনি পোৱা হৈ যায় তাৰপিছত তুমি এটা নিজে গ্ৰু ও লা লা চেণ্টলত থাকা হৈ যায় তাৰপিছত ঘুৰা তাৰ লগত হৈ যায় খাৱ বেলা এনেকে লগত হৈ যায় তাৰপিছত এইটো মানে কলেজে অলপমান অলপমান এনজয় কৰিব লগা হৈ যায় মানে অলপমান ফুৰ্তি কৰিব লগা হৈ যায় বাৰত ঘূৰিব লগা হৈ যায়। অলপমান বাৰত থাকিব লগা হৈ যায় কিবা কিবি বেলেগ বস্তু কৰি থাকিব লগা হৈ যায়। যেনেকা এনেকা আছিল আৰু মোৰ অল আছে কলেজত ফ্ৰেচাৰ আহিল। কিবা কিবি কৰিবা হয় যে মন থাকে ন যেনে ডান্স কৰি গান গাই কলেজৰ ওচৰত এনেকা মানে খুব বনাই বনাই কৰি থাকিব লাগে আৰু জা হয় হয় কলেজৰ মানে কি হয় মানে কলেজত তোমাৰ ইটো হৈ গ'ল তুমি ত স্কুল লাইফ ত কলেজত আহিল তোমাৰ কি হৈ যায় চিয়া তুমি নিজৰ আ
উম।
অ অ অ অ অ অ, ফুৰ্তিও কৰিব লাগে লাষ্টত প পঢ়িব লাগে আহ মানে তুমি ই ই আহ। প পঢ়িব লাগে লাষ্টত অলপ পঢ়ি থাকিব লাগে আহ্ নিজৰ লগৰ লগত টাইমো ব ব্য ব্যতিত কৰিব লাগে লাষ্টত আহ আহ। কি কি বেলেগ বেলেগ নতুন বস্তু বিলাক চাবা লাগে। তাৰপিচত অলপমান ঘুৰিবা লাগে আহ লাষ্টত নতুন নতুন বস্তুবিলাক শিক শিকিব লাগে নতুন লগৰীয়া বনাব লাগে অলপ বাহিৰত যাই পেলাই অলপমান বাহিৰৰ দুনিয়া চাব লাগে এনেকা আৰু কলেজ লাইফ। এনেকুৱা হয় যায় আৰু স্কুল লাইফ কি হৈ গল সবে সৰু থাকে তেতিয়া টাইমত এতিয়াটো সবে ডাঙৰ হৈ গল কলেজত চ চবে ডাঙৰে হৈ যায় না আ আ আ মানে ডাঙৰ হোৱাৰ পিছত তুমি চাব লাগে আৰু মানে দুুনিয়া খন কেনেকা হয় তেনেকে চাব লগা হয় আৰু
উম উ উ।
ছি ই ছি ই ছি ই, তুমি কি কয় টে টে?
হে আ মানে ক অ মানে এইটোৱে চবৰ মানে ক আমি ঘৰু থাকো। ক্লাস স্কুলৰ লাইফত ইমান ক'তো যাবাও নিদিয়ে আমায়। তে তেতিয়া আমি কলেজত পুৰা ফুৰিছো হে হে। পঢ়িছো আৰু ফ্ৰেচাৰটো বহুত মানে চবতকে বেষ্ট ফ্ৰেছাৰ আছিল কলেজত আ আ মানে বহুত ভাল লাগছিল আৰু কৰি ললি এটা বস্তু বেয়া আছিল কলেজ যাই মানে বহুত আমাৰ ফ্ৰেণ্ডছ বিক অ অ ফ্ৰেণ্ডছ বিলাক চব বেলেগ বেলেগ কলেজত গুচি গৈছিল এইটো বহুত বেয়া। বেয়া লাগছিল আৰু কি কও হ হ হ। মানে মোৰ বেষ্ট ফ্ৰেণ্ডো বেলেগ কলেজত গুচি গৈছিল সি সি সি সেইটো কাৰণে এনেকা হয় এইটো কলেজ লাইফ হয় ন বেছি পাৰ্চেন্টেজ কম পাৰ্চেন্টেজো হয়।
মই এতিয়াও মানো সেটো মানে তোমাৰ সুৰো লগৰবিলাক বেলেগ জাগাত যায় বেলেগ জাগাত যায়ো চাব লাগে আৰু সেইটোৱে আৰু কোৱা কোৱা তুমি।
উম উ উ, দেহ আৰু হ বেলেগ কা আহ। উম আহ আৰু কি মানে আমাৰ ৰ পুৰ আহ আৰু ফুৰিবা। আৰু বহুত ফুৰিছিলো কলেজ লাইফত ইলেভেনটোত। আ আৰু ইলেভেনটো যেতিয়া শেষ হৈছিল টুৱেলভত, টুৱেলভতো এ একদম চিৰিয়াচ কৈছো মানে ছ অ টুৱেলভটো বহুত হাৰ্ড হৈছে না ইলেভনটো টো যেনে তেনে মানে পঢ়িকিনে পাছটো হৈ আহ হৈ হৈয়ে যায়। এনে টুৱেলভটোটো বহুত হাৰ্ড আছিল মানে অ টুৱেলভটো একো বুজি না একজামত লাষ্টত এ চবে এ কি কৰিলে মানে পঢ়ছে মানে এনকা আছিল ইলেভেনটো, বহুত ভাল ক্লাছ আছিল। পুৰা ফ্ৰেণ্ডচ মাখা বনি গৈছিল টুৱেলভত এ টুৱেলভটোতো চবকে জানোৱে। তেতিয়া নতুন ন ইলেভেনত যেতিয়া আমি টুৱেলভত গৈছিলো নতুন - নতুন ষ্টুডেন্ট আহিছিল ইলেভেনত। এইটোৱে আৰু তুমি কি কোৱা?
এইটোৱে মানে তুমি অ য যিমানো তোমাৰ জীৱনত ছে নতুন - নতুন ল'ৰা, নতুন - নতুন ছোৱালীবিলাকক লগ লব লাগে আৰু মানে কিয় তুমি নিজৰ চিনাকিবিলাক বহালে কে কেতিয়া কাম আহে আৰু মানে যেনেকা তোমাৰ কিবা আৰ্জেন্ট কাম আহিল তোমাৰ এনেকা চিনাকিবিলাক থাকিলে তেতিয়া তোমাৰ কাম আহিব আ যেনেকা অ মই ইয়াক চিনি পাও মই ইয়াৰ লগ কথা পাতিব পাৰো এনেকা আৰু এনেকা থাকে আৰু তুমি যেনে চিনি চিনান মানুহবিলাকৰ কথা পাত তি থাকিব লাগে মানুহে মনত থাকিব নালাগে কি অ মই কথা পাতিব পাৰিলো হয় এতিয়া পাতিব নোৱাৰো এনেকা। মানে যিমানৰ পাৰি তুমি চেষ্টা কৰিব লাগে কি মানে যিমান লগৰ বনাব পাৰে সিমান বনা, যদি কি কিজানি কেতিয়া কেনোবাদিনা লগৰটো কামে আহিব তোমাৰ সেইকাৰণে যিমান লগৰ বনাব পাৰি তো মানে ভাল আৰু ইমানে। এইটোৱে আৰু, সেইটোৱে মানে তুমি যি কৈছা সেইটোৱে মানে মই ভাবো পিছত তোমাৰ যেনেকা আৰু কলেজৰ লাইফত এতিয়া কিবা কলে তুমি কলেজৰ লাইফৰ পৰা আমি কথা পাতিছোঁ। কলেজৰ মানে কি হয় তোমাৰ, কলেজটো তোমাৰ পা কাম কৰাৰ আগত এটা কিবা হৈ যায় তোমাৰ কাম আ কিবা কলেজ খতম হোৱা পিছত তুমি আ জব কৰিব লগা হয় যায় কামবোৰ কৰিব লগা হৈ যায়, ইয়াৰ পিছত তুমি টাইম পাৰ নহয়, কলেজ এনেকা তোমাৰ সময় হয় যায় কি তুমি আ ইটো টাইমে তুমি পায় কি যি কৰিব পাৰি ইটো কৰা ইয়াৰ পিছত তুমি নাপাও এনেকা আৰু স্কুল টাইমতো তুমি ইমান স সৰু আছিল বাহিৰত যাব নোৱাৰা, একো কৰিব নোৱাৰা এতিয়া কলেজৰ টাইমত কি গ'ল তুমি তোমাৰ উমৰো হৈ গ'ল তুমি মানে এতিয়া বাহিৰত যেনেকে ঘূৰিব মন হ'ল তোমাৰ লগৰবিলাকত যাব পাৰা ঘূৰিল কিয়নো তুমি কাম পোৱা পিছ তুমি তুমি কামত ব্যস্ত হৈ যাবা তুমি একো কৰিব নোৱাৰা ত মানে এইটো তোমাৰ ৰ সময় হয় যায় কি তুমি বাহিৰত ঘূৰাৰ মন আছে নে কিবা কৰাৰ মন আছে ত এইটোতে আমা ঘূৰিব পাৰা তুমি মানে তোমাৰ
উম হয়।
শুনা পোৱা নাই হেল্ল'? উম, শুনা পোৱা নাই। শুনা পাই আছা হেল্ল'? শুনা পাইছা তুমি? উম, শুনা পোৱা নাই একো, অ বন্ধু। ক'ত গেলা অ?